হেল্ল'।
অহ!
অ কি কৰি আছে?
এ বহি আছো। তেতিয়া কিয়া ফোনটো কাটি দিলি?
মই ভাবছিলো আপুনি কাটি দিলে নেকি?
নাই।
উম! নেটৱৰ্কৰ কাৰণে গ'ল চাগে।
উম! কি কৰি আছা?
এ বহি আছো গৰমত কি কৰিম?
উম!
তাকে বহি আছো আৰু বতাহ খাই
গৰম মাৰিছে
কিমান ৰ'দ দিছে আজি
উম!
গৰম নিদিব না বতাহটো দি আছে কাৰণেহে মানুহ আছে আৰু পত নিদিয়াহে মানুহ আৰু চেচ
উম! ভাত খালা
অ খালো
অ খোৱাই নাই এতিয়া আকৌ ব ঠাডা এটা খাই লৈছোহে
অ গৰম বেছি ন
উ তাত থাকিব নোৱাৰে ইমান গম
উম!
আনে ম কাম নিদিয়ে।
ফেনৰ গৰম গৰম তাপহে আহে।
উম!
টিঙৰ টাপতো তেনেই আহি যায় গাত।
উম! তুজান। আৰু বাকী খবৰ ভালে আন।
অ ভালে দিয়ক আপোনাৰ।
কেলে মোৰ মাথাটো বিষাই আছে মোৰো বিষাই আছে
সেই গৰম গৰমৰ কাৰণে হৈছে গৰম কিমান?
চব মানুহেহে গৰমতে বাটত বহি আছে বতাহ হয় আছে
অ
গছৰ তলত ওচৰতে ফিল্ড এখন আছিলে ফিল্ডত মানে বতাহ আহি থাকে ফিল্ড খনৰ কাৰণে
অহ
সেইটো কাৰণে মানে
ঠাণ্ডা জেগা ভাল লাগে আৰু মানে বতাহ আহি থাকে মুকলি জেগা
ল'ৰা ছোৱালী বিলাক আছে গছ গছৰ তলতে বহি আছে।
অ
গৰম দিনত কিমান থাকিব ইমান গৰম
গৰম গৰম
পশু পক্ষী চবেই আজি মুখ মেলি দিছে গৰমত
উম উম্। ফুৰিব যোৱা নাই ক'তো গৰম বন্ধ দিলে নহয় ল'ৰা ছোৱালীক।
ক'ত জেগা এই গৰমত যায় বেমাৰ হে হ'ব- নাযাওঁ বুলি ভাবিছো আৰু
এইটো হয় ফুৰিব গলে বেছি জ্বালাহে হয় গৰম হয় মানে কি ঘৰত থাকিব থাকিব পৰা যায়। যতে ত'তে বহি ঠাণ্ডা জেগাত ফুৰিব গ'লেতো সেইটো নহয়
উম।
একেডখ জেগাতে থাকিব লাগিব সেইখিনি ঘৰত থকাই ভাল আৰু যেতিয়া ঠাণ্ডা পৰিব তেতিয়া যাম বুলি ভাবিছো
উম
এতিয়া ক'ত আছে আপুনি ঘৰৰ ভিতৰত নে বাহিৰত
উম বাহিৰত ফিল্ডত বহি আছো গছৰ তলত
অহ
ওচৰতে বমাইছো সেইটাই আছো ল'ৰা ছোৱালী কেইটা আছে। বেলেগ মানুহ আছে বহি ওচৰত এ তাতে আমাৰ ঘৰৰ টো মানে ঘৰটো ভাগিলে যে এনে চৰকাৰ ঘৰ এটা পাইছিলে তাকে বনাই আছে এতিয়া ঘৰতো মানে বেলেগ চাইদে একচেলিয়াকে বনাই ৰাখিছো হে ঘৰটো এ ঘৰত আৰু থাকিব নোৱা
গৰম বেছি
উম
তাপ তেনে লাগে।
উম চিলিঙি নাই যে সেইকাৰণে বেছি গৰম ঘৰত থাকিব পৰা নাযায়।
অ ল'ৰা ছোৱালীকেইটা ক'ত আছে?
লৰাটো আছে ইয়া বহি আছে
উম
কি কৰিব আৰু গৰমৰ কাৰণে মুখ মেলি দিছে।
উম।
চত হু ঘন চুবুৰীয়া নে পাতল?
আমাৰ পাতল দিয়ক পথৰুৱা জেগা।
অ' আমাৰ ঘন আছে ওচৰতে ওচৰতে ঘৰ আছে। সেইকাৰণে বেছি কৰা মানুহ কেইটাই।
আমাৰতো দূৰত দূৰত আছে হ'লেও মানে ৰ'দটোত মানে ঘৰটোত তেনেই পৰে ৰাতিপুৱা যেনে ওলাব আৰু পিছবেলাতো অলপ মানি চেঙা আহে পিছবেলা গছ আছে যে তেতিয়া অলপ ভাল লাগে। এনে ৰাতিপুৱা পৰা থি কিবা পোৱা নাযায়, অ'। গছ গছনি ছা টো তেতিয়া পৰে আহি ঘৰৰটোত তেতিয়া ঠাণ্ডা
উম।
তেতিয়া থাকি ভাল লাগে।
উম।
পৰা নাই টাউন চহৰত কি কৰিছে বা মানুহ বিলাকে?
তাতটো আৰু গৰম হ'ব।
উম।
আমাৰ ইয়াতেতো অলপ বতাহ লাগে।
অ' তাকেতো গৰমতে অলপ বতাহ খাব কাৰণে ফিল্ডৰ কাণে ওলাই আহিছোঁ সিহঁতৰ‌টো সেইবিলাক নাই।
উম নাই। আমাৰ ভাল দিয়ক বতাহ আহি থাকে। মুকলি জেগা।
উম।
তাৰপিছত কওক।
অ' তুমি কোৱা কি কবা।
ঘৰতে আছে এই ৰদত কি কাম কৰিব যাব, ‌ গৰমত কাম কৰিব যোৱা নাই।
তাকে বহুত মানুহ যোৱা নাই কাম কৰিব কাৰণে।
উম।
চব ঘৰতে আছে।
এনে লাউ কোমৰা লগাইছেনে নাই? লাউ কোমৰা লগাইছে নে নাই?
লাউ কোমৰা মানে ভোল গছ এডাল লগাইছো।
অ'
উ লাগিছে লাগিলে আগতে চাৰি পাঁচটা মান। এতিয়া নায়ে। গছ ডালহে বগাই ফুৰিছে। ‌না, ভুলে লগা নাই।
ভুল -ভুল লগা নাই?
আমাৰ লগাইছো পানীলাও দুটা লাগি আছে। পিছত আৰ বকলা এডাল ঘূৰি ফুৰিছে আৰু টিঙৰ ওপৰত।
উম লাগিলে বেছিকে লাগিলে আমাকো দিবা।
হব দি পঠিয়াম বাৰু বেছিকে লগ নাই দুটাহে লাগিছে এতিয়া।
দুটাই, তুমি এটা খাবা আমাক এটা দিবা।
অ তেনে তেনেকুৱাই কৰিব লাগিব।
ন চালি মানে মা মাকে থাকে একদম অ।
থাকিব এ। ভাত কেতিয়া খাব বোলো? তিনটা চাৰিটা বাজিব এতিয়া।
খাম আও হে কি ভাত খাব। পানী খাওঁতে খাওঁতে পেট ভৰি আছে আজি।
অ নেমু পানী খাব নেমু পানী।
উম।
ঠাণ্ডাতো ইমান নাখাব নেমু পানী বেছি খাব।
উম ঠাণ্ডাটো খালে অলপ ভাল লাগে নেমু পানী খাইছো।
অ নেমু পানী খাব লাগে নেমু পানীটো মানে ক্ষতি নকৰে ঠাণ্ডাতো ক্ষতি কৰি দিব পাৰে ন? সেইটো কাৰণে নেমু পানী খাব লাগে।
উম। ওচৰতে পুখুৰী এটা আছে যে, পুখুৰীতো মানে মাছ আছে মাছ মাছবিলাক গৰমত থাকিব পৰা নাই পানী দি আছে ঠাণ্ডা পানী আছে মাছ বিলাক সব আহি পেলাই পানীৰ মুখত ঠাণ্ডা পানী এখিনি ওচৰতে ৰখি আছে আও।
অ আপুনি চাই আছে?
উম ভালে লাগিছে দেখিব কাৰণে মাছখিনি।
অহ
এতিয়া মানে আহ এ মানে ইয়াত লৰা সংঘ মানে পুখুৰী যে তেহতে মাছ দিছে।
গৰমতটো পানীতটো জানা আৰু গৰম উঠি গৈছে।
উম পানী নাই বৰষুণ নাই সেয়া মানে মটৰেদিয়ে পানী দি আছে।
আহ
হ'ব দিয়া নহলে আজিলৈ ৰাখো কাইলৈ কথা পাতিম আকৌ।
গৈছিল হব দিয়ক।